অপ
হেল্ল' অহ-কোৱা
অ কি কৰিছা
আছো এয়া ভালে আছো
অ ভাত পানী খালা
অ খালো খালো তুমি খালা নে নাই
উম খালোঁ খালোঁ আজি কিহেৰে খালা। মোলে ফোন কৰে য়ে সেই দিনাখন হয় নেকি
খালো
আলু পিটিকা আৰু
পিটিকা বিল
অ ঠিকেই আছে উম বাকী এইকেইদিন কতো ফুৰিবলৈ যোৱা নাই
এইকেইদিন ফুৰিবলৈ যোৱাই নাই ৰবা ঘৰতে আছো এনে আৰু
অ মযো সেই ৰিজৰ্ট এখন খন ফুৰি আহিলোঁ ৰ'বা
আচ্ছা ক'ত আছিল ৰজাটো আচ্ছা
সোণাপুৰ ফালে আছে।
আচ্ছা আচ্ছা
বৰ ধুনীয়া জেগাখন
হয় নেকি
উম
এ ময়ো যাব লাগিব ৰ'বা।
উম এদিন আমি দুটাই উলাম ব'লা
অ উলাম দিয়া
মানে কিবা ব্ৰহ্মপুত্ৰ ৰিজৰ্ট নাম দি আছিলে আৰু
আচ্ছা আচ্ছা
তাতে গ'লোঁ মই মোৰ লগৰকেইটাই গ'লোঁ একেলগে
অঁহ অঁহ
ধুনীয়া পুখুৰী এটা আছে দেই, একদম হাবিৰ মাজত একদম ধুনীয়া পুখুৰী এটা সিহঁতে বনাইছে
হয় নেকি
হয়, হয়, আৰু তাতে পানীখিনিও- পোৰা চাফা আৰু লেতেৰা হ'লেও পানীটো ধুনীয়াকৈ চাফা কৰি থই আৰু
আচ্ছা।
তাৰ পিছত হেৰি আৰু এই তাতে মানে সাঁতুৰিবলৈ একো বেলেগ বস্ত্ৰ পিন্ধি যাব নালাগে সিহঁতে বস্ত্ৰ দিয়ে দিয়ে
আও
ত সে' তাতে এটা কোঠা এটাও আছে। সেই কোঠাটোত মানে আমি আহ সলাও আৰু কাপোৰ কানি সলাবলৈ তাতে কোঠা এটাও আছে।
আচ্ছা।
হয় তাতে এই কাপোৰ খিনি আমাক দি দিয়ে সাঁতুৰিবলগীয়া কাপোৰ খিনি আমাক দি দিয়ে আমি সেই কোঠাটোত গৈ লৈ কিনে কাপোৰ কানি সলাওঁ আৰু।
মানে তাৰে পৰিৱেশটো বহুত ভাল মানে।
হয় হয় তাতে প্ৰাকৃতিৰ মাজত ধুনীয়া আহল বাহল জাগা আৰু প্ৰাকৃতিক সৌন্দৰ্যতটো বহুত আছে আৰু চাৰিওফালে সেউজীয়া ৰঙৰ গছ গছনি ধুনীয়া পৰিৱেশ আৰু।
আমি দুয়ো ওলাব লাগিব একদিন আৰু।
উম ওলাব লাগিব আৰু তুমি ভাবানা তুমি ধৰি লোৱা জংঘলৰ মাজতে এটা তোমাৰ আহ আহ খাদ্য ৰ খোৱাৰ জাগা এটা আছে যত তোমাক খাদ্যয় খোৱা হয়। তুমি যি খাব ইচ্ছা কৰা তোমাক তাকেই দিব। তুমি জংঘলৰ মাজত বহি কেনে খাই আছা ধুনীয়াকে ভাত, মাছ, মাংস কিমান এটা আ, মনৰ তৃপ্তি হয় নাই?
উম।
উ কোনো ভাল কিবা ৰেষ্টুৰেণ্টত খোৱাতছে সেনেকা প্ৰাকৃতিৰ মাজত খালে এটা বেলেগে মজা
অ বহুত বহুত ভাল লাগে বহুত ভাল লাগে তাতে খাই কিনে।
হয় হয়। আৰু তাতে তোমাৰ, আহ জংঘলৰ মাজত সেনেকা তোমাৰ কিছুমান ৰুমচ কিছুমানো আছে। য'ত তুমি থাকিব পাৰা এণ্ড প্ৰত্যেক ৰাতি তুমি যিমান ৰাতি থাকা সিমান বেছি তুমি পইচা দিব লাগিব আৰু সেনেকুৱা ধৰণৰ হয়।
আচ্ছা, তাতে থাকিবলৈ মানে তাতে থাকিবলৈ মানে কিমান কে মানে লয় পইচাটো?
তোমাৰ আ এক ৰাতি দুহেজাৰ মান ল'ব নেকি?
আচ্ছা।
দুই তিনি হেজাৰ হয়, দামী হয় বাৰু এইবিলাকতো ৰিজৰ্ট দামী মানুহৰ বস্তু এ দিয়া চুন, হুম হোটেল বিলাকতকেও ৰিছৰটৰ দাম খিনি বেছি। উম, আমিতো কেৱল সাঁতুৰিবলেও সা সাঁতুৰিবলৈ গৈছিলো মানে সাতুৰিবৰ যাওতে আমাৰ খৰছ পৰিল আ এটামা মানুহৰ পৰা সিহঁতে তিনিশ টকামান লয়।
আচ্ছা।
হয় আৰু অ পোচাকটোৰ মানে খৰচ আৰু দিব লাগে আৰু এক্সট্ৰা কে।
অ অ অ। এ সাতুৰি কেনেকুৱা লাগিলে তোমাৰ?
সাতুৰি বিৰাট ভাল লাগিলে, এটা যে মানে চিৰি এটা থাকে কেন, সেই চিৰিটোত উঠি কেনে মানে তুমি এটাত এটাত দুটা পুখুৰী আছে হা তাতে, এটা মানে এটা পু হয় তুমি এনেই যাচ পানীৰে খেলিব পাৰা আৰু হা আৰু এটা পু পুখুৰী আছে, তোমাৰ আহ পুখুৰীটো মানে বহুত দ। ঠিক আছে, তাৰমানে ইংৰাজীত যিটো ডেফট বুলি কয় সেইটো বহুত বেছি হয় মানে। ত তাতে তুমি ওপৰৰ পৰা জাঁপ মাৰি দিলে একদম পানীৰ ভিতৰলৈকে সোমাই যাবা আৰু।
অঁ।
তাতে চোৱা চিতা কৰিবলৈ মানুহ থাকেই নহ'লে তুমি মানে পানীত ডুবি যাব মানে
অ সেইটোয়ে মই ভাবিছো মানে মইও হাতোৰিব ন নেজানো মানে আৰু, গম পাইছে নে নাই? অ অ
অ সাঁতুৰিব নোৱাৰিলেও কথা নাই মানে দুটামান মানে এক্সপাৰ্ট থাকে তাতে তোমাক যদি পৰিস্থিতি বেয়া হয়, তোমাক মানে পানীখিনিৰ পৰা বচাই ওলাব আৰু।
অঁ
উম বিৰাট ঠাণ্ডা পানী খিনি এনেকুৱা গৰমৰ দিনতটো আৰু ভাল।
যাম দিয়া একদিন আমাৰ দুটাই মেলি একদম
সেইটোৱেই বাকী তুমি ক'ৰবাতো ফুৰিবলৈ মেলিবলৈ যোৱা নাই
মই গৈছিলোঁ ৰ'বা তোমাৰ মোৰ বেছিদিন হোৱা নাই ৰ'বা মই বানাৰছ গৈছিলোঁ
অ বানাৰস গৈছি
আহ। এ, তাতে বহুত কিবা কিবি দেখিলো ৰবা তাতে পূজা দেখিলো, কিমান ভালকে পূজা কৰে। মানুহকেইটাই গধূলি টাইমত তুমি একবাৰ যাবা গংগা ঘাট বুলি এটা আছে জাগা, তাতে গলে বঢ়িয়াকে বহুত মানে ভালকে পূজা কৰে সিহঁতে আৰু গম পাইছা না। আৰু তাৰে পৰি অ গংগাত স্নানো হয় তাতে তাতে তুমাৰ দিনত কৰিব পাৰিবা ত গংগাত স্নান আৰু ৰাতিকে তোমাৰ মানে গধূলি টাইমত বহুত ধুনীয়াকে পূজা চূজা হয় একদম, আৰু বহুত মানে ভাল পৰিৱেশ আৰু তাতে গম পাইছা একদম ভাল আৰু তাত। তাতে, খানা চানাও খাইছো বহুত ভাল ভাল
অ কি কি খাবলৈ পালা?
তাতে আৰু ভগৱানৰ প্ৰসাদে বহুত খালো মই ৰবা গম পাইছা আহ। প্ৰসাদত আৰু তোমাৰ সেই লাৰু চাৰু দিছে আৰু। আৰু ফল মূল দিছে, খালো আৰু মন্দিৰ চন্দিৰো গলো বহুত উম
আৰু তুমি অ কি বুলি কয় মই শুনিছো যে গংগাটো খুব মানে প্ৰদূষিত নদী আৰু তাতে টো সাঁতুৰিলে অথবা গা ধুলে অকমান বেমাৰ আজাৰ নহ'ব জানো।
নাই নাই সেইটো নহয় ৰবা তোমাৰ সেইটোয়ে মানে আৰু কয় আৰু যে গংগা মানে বহুত ভাল এটা নদী আৰু গম পাইছা নাই তাতে তুমি গা চা ধুলে আৰু তোমাৰ বুলি কয় পাপকেইটা তোমাৰ ধলি যাব পাপকেইটা ধলি যাব ত সেই বুলি আৰু তোমাৰ গংগাত স্নান কৰে আৰু গম পাইছা এই এই একো নাই যে তোমাৰ কিবা বেয়া হ'ব এইগিলা একো নাই।
উম, বেয়াটো নহয় বাট মানে আহ কিন্তু আজি যেনেকুৱাকে গংগাটো প্ৰদূষিত
অ সেইটো গম পাইছো, সেইটো ময়ো গম পাইছো আজিকালি ইমান লেতেৰা কৰি দিছে আৰু গংগাক গংগা বুলিয়ে নহয় আজি ভাৰত ৰ ইমান নদী আছে চব লেতেৰা কৰি দিছে আৰু গম পাইছা নে নাই এইটো বস্তু ময়ো এগগ্ৰী কৰো যে সবে পূজা বুলি কয় আৰু নদী চদীক লেতেৰা কৰে, সেইটো কৰিব নালাগে বাৰু। গম পাইছা নে নাই, কিন্তু আৰু কি কৰিবা আৰু।
সেইটোৱে মানুহৰ বহুত আ চেণ্টিমেণ্ট জড়িত হৈ আছে নদীৰ লগত, ত' মানুহক যিমান যি নুবুজালেও নদীটোতো লেতেৰা কৰিবই।
লেতেৰা কৰিবই।
উম বাহিৰা দেশত কিন্তু নদীক নদী হিচাপে মানা যায়।
অ' নদীক নদী হিচাপে তাতে বাজে।
সেইটোৱে নদী কোনেও মা বুলি মানি না নলয় নদী কোনেও পূজা কৰা বস্তুহেন মানি নলয়। নদীটো নদী হিচাপে চাফা চিকুণ ৰাখে হয়নে?
এটা ভা এটা কথা ভাবা না। য'ত আমি মা বুলি কওঁ তাতে আৰু বস্তুতটো পুৰা- ৰা হৈ আছে আৰু য'ত তোমাৰ মা নামানে নদীক নদীয়ে মানে তাতে কিন্তু কিমান চাফাকে ৰাখে সিহঁতে।
সেইটোৱেইটো। এইটো বস্তুতটো অকমান ইংৰাজীত যে এটা শব্দ আছে কন্ট্ৰডিক্যন। বুলি সেইটো নকয় জানো? মানে আইৰনিক টাইপ নহয় জানো বস্তুটো? হয় হয় সেইটোৱে ভাৰত ভাৰতীয় নাগৰিকসকলক অকনমান দিহা পৰামৰ্শ দিব লাগে।
উম পূজাটো কৰা তুমি পূজা কৰা কোনো মানা কৰা নাই, তুমি কিন্তু অলপমান চাফা কৰিও ৰাখিবা। হয় নে নহয়। যদি আমি মাকে ল- তেৰা কৰি আছো আমি পূজা কৰি একো লাভ নাই।
উম্ সেইটোৱে।
টো হয় না।
উম আৰু নদীত এনেকুৱা মানে প্ৰদূষিত বস্তু- টো দিবই নালাগে কোনেও।
নাই সেইটো ময়ো এগ্ৰী কৰো কথাত।
পেলাই দিব নালাগে হয় হয়। আৰু মানুহে ভাবে যে মই অকনমানহে পেলাইছো, মোৰ ইমান ডাঙৰ নদী আছে মই অকনমান পেলালেনো কিনো হ'ব?
এই উম গম পাইছো।
ত এনে এনেকেতো বহুতে সেই একে কথাই ভাবি লয়। আৰু বহুতে প্ৰদূষিত কৰিলে নদীটো বহুত বেছি প্ৰদূষিত হৈ হৈছে। যাই যদি হাজাৰ হাজাৰ মানুহে এইটো বছৰ বছৰ ধৰি কৰি আছে হয় নাই?
হয় হয় হয়।
উম্ এতিয়া মানে গংগা নদীখন এনেকুৱা এটা পৰ্যায়ত আহিছে সেইটো মানে চাফা নহয়ে মানে আৰু কেতিয়াও।
এতিয়াতো তুমি নিউজ চিউজ চাই চায়ে চাগে তুমি চাই চাই চাগে যে গংগা নদী এতিয়া বৰ্তমান কিমান লেতেৰা হৈ তাতে মানে গাঁৱ ধুবা নোৱাৰি। তুমি আৰু যদি গা চা ধুবা যোৱা তোমাৰ গায়ে লেতেৰা হৈ যাব।
উম আৰু সেইখিনি পানীত কেনেকে গা ধুম ন তাতে তোমাৰ- আহ বহুত প্ৰদূষিত বস্তু আছে তাতে চিক মেটেল আছে তাতে মানুহৰ গো পৰ্যন্ত আছে হয় নাই?
একদম একদম হয় সঁচা কথা।
তাতে মানে কিমান ঘিণ লাগিব হয় নে গা ধুবলৈ। ঘিণো লাগিব আমাৰ আৰু আমাৰ চাল- টো কিমান কষ্ট পাব আমাৰ শৰীৰটোৱে আমাৰ স্বাস্থ্যত কিমান এটা বেয়া আ এফেক্ট পৰিব হয় নাই?
অ হয়- হয়।
উম, উম হা, কি ক'বা আৰু চৰকাৰেও হাত দাঙি দিছে। এতিয়া নদীটো আৰুতো চাফা নহয় আৰু।
নহয় আৰু কি কৰিবা আৰু উপায় নাই আৱ
এই বস্তুটো কিন্তু ৰখিব লাগে আৰু।
উম হোম মানুহবিলাকক অকমান। আ‌ এৱেৰনেছ বুলি যাক কয় ইংৰাজীত সেই টো অকণমান মানুহৰ তাতে দিলেই হ'ল আৰু।
উম হোম।
উম, ঠিক আছে।
হেৰি অ ঠিক আছে ঠিক আছে দিয়া বাৰু।
উম দিয়া ঠিক আছে।